অ চাউনটো পাইছা মোৰ?
অ তোমাৰ তোমাৰ পৰা অলপ বেয়া মাত আহি আছে অকমান। তোমাৰ পৰা চাউণ্ডটো অকণ বেয়া আহি আছে যে। কিয়?
কত?
অকমান পাৰলে জেগাটো জাগাটো অকমান চেঞ্জ কৰাচোন পাৰিলে। অ তুমি শুনা পাই আছা?
অ মই শুনা পাইছো, ষ্পষ্ট শুনা পাই আছো।
অ কি কৰি আছা পিছে?
একো কৰা নাই, তুমি?
মই এনেই ষ্টৰত আছো, ষ্টৰৰ কাম চাম ক কৰো আৰু এতিয়া।
ব্ৰেকফাষ্ট কৰিলা?
ব্ৰেকফাষ্ট মানে মৰ্ণিং কৰি আহিছিলো, আ মানে ষ্টৰত আহা আগে আগে আৰু। ছাতিৰ আগে আগে কৰিছিলো আহ গলো, আহি আহি কিনে আজ আজি আৰু আজি তি টিউছডে হয় ন? আজি এফ এন বি পি আই হয় আজি ত ' এফ এন বি পি আই পষ্ট কৰিলো। য়াই পোষ্ট কৰি কিনে তোমাৰ এ আই কাউণ্টি হল, এ আই কাউণ্টিখন কৰালো। তাতে অকণমান ষ্ট কৰ অকমান গৰবৰ চৰবৰ আছিল। সেইবিলাক ঠিক ঠাক কৰিলো। ঠিক ঠাক কৰি কেনে তোমাৰ, নেক্সট এটা আৰু তোমাৰ কি আছিল? এ মানে ষ্টৰ খন মানে- ঠিক ঠাক কৰিলো। ঠিক ঠাক কৰি কিনে এনেই এতিয়া বৰ্তমান আছো। থাকিলে তোমাক কল কৰিলো আৰু।
আচ্ছা, অ শুনা না আমি এটা প্লেন কৰি আছিলো শ্বিলং যোৱাৰ।
শ্বিলঙ, শ্বিলঙ যাব পাৰি। অ' কেতিয়া যাবা পিছ তোমালোকে?
যাব খুজিছো, মানে শ্বিলঙ মই এতিয়ালৈকে যাই পোৱা নাই। কেনেকুৱা প্লেছতো গৈছিলা নেকি তুমি?
শ্বিলং মানে একচুৱেলি মই গৈছিলো একদম সৰু থাকোতে। হা তাতে মানে তোমাৰ, একদম হৈ থাকোতে ৰাস্তা বিলাকো একদম তেৰা ভাগা ৰাস্তা, আৰু জেগাটো বহুত ধুনীয়া জেগা আৰু ঠাণ্ডা জেগা আছে। ঠাণ্ডা আৰু বহুত ৱাটাৰফল ৱাটাৰফল আছে শ্বিলঙৰ পৰা অকমান কব' লাগে আৰু আ পোন্ধৰ কিলোমিটাৰ বিশ কিলোমিটাৰ দূৰ যাব লাগে, মজা মজা তুমি ৱাটাৰফল পাবা কি ধুনীয়া ধুনীয়া ৱাটাৰফল পাবা তুমি, আৰু বহুত ডাঙৰ ডাঙৰ। উম আৰু শ্বিলঙত তোমাৰ এটা জাগা এটা আছিল নামটো মই বাৰু পাহৰিলো। অ পুলিচ বজাৰ, পুলিচ বজাৰ মনত পৰিছে। তাতে বহুত বস্তু পাই। তাতে বস্তু দামটো কমো হয় অকণমান। তোমাৰ অ পুলিচ বজাৰৰ পৰা মানে বহুত- বহুত বিলাক মানুহ বস্তু কিনেয়ে তাৰ পৰা। অ তাকে ভাবি আছো কেতিয়া য কেতিয়া যোৱা প্লেন বনাইছো তোমালোকে
আমি নেক্সট মন্থত যাম বুলি ভাবিছো বাইদেউ যাব মই আৰু ভাবিছো কোনোবাই যদি যাই আমাৰ লগত ভালে হ'ব আৰু কিবা প্লেছ চিনি পোৱা নেকি ভাল চাই
প্লেছতটো আছে বাৰু বহুত আছে প্লেচটো কথা কোৱাচোন ৰবা তোমালোকে যে যাবা যাম বুলি যে কৈ আছিলা
অ এতিয়া ভাবিছো গাড়ী চদি ভা়ড়া কৰোঁ কব লাগিব মানে মাৰুতি চাতি কিবাতো লৈ যাম
অ ফ'ৰশিলাৰ ভাড়া কৰি দিব লাগিব আৰু
অ অ ফৰশিলাৰ লৈ কেনে সেইকাৰণে মানে চাৰি পাঁচজন হ'লে অলপ বেছি ভাল হয় অ অ এইটো প্লেলেম নাই বাৰু আমাৰ হে আছো ন ঘৰত মানুহ মিলাই দিয়া কাৰণে আছে আমাৰ টেভেল এজেঞ্চি আছে ন
এজেঞ্চি আছে নেকি ক'ত আছে তোমালোকৰ এইটো
আমাৰ এইটো আছে বৰপেটাত
আচ্ছা বৰপেটাত তাতে মানে কেনেকুৱা কি তাতে বস্ত মানে কোৱাচোন অকণ মানে
ট্টেভেল এজেন্সি মানে কি মানে তোমাৰ তাত ফাষ্ট ফল তোমাৰ হেৰি কৰে মানে অ', অ', চিটবিলাক বুকিং কৰি থয়, আমাৰ কাউন্টাৰ মানে সেইবিলাক চিট বুকিং কৰা হয়। চব কাষ্টমাৰ ঠিক তাত ফোন কৰে যে কোন টো, কোনে ক'ত যাব? কোনটো চিট লাগে? কিমান দূৰত যাব? দূৰ ধৰিলে মানে আমাৰ কাউণ্টাৰ পৰা দিল্লীত গাড়ী যায়। সেইটোত মানুহে কাষ্টমাৰে আগত তে মানে দুই তিনিদিন আগতে চিটটো বুকিং কৰি থৈ দিয়ে যে মই এইটো চিট লম ইমান এ আৰু ইমান টকা। এনেকে থৈ দিয়ে আৰু যুদু কোনবাই গাড়ীও বুক কৰে। যে সেইটোও ফোন কৰি লৈ বুক কৰি ল'ব পাৰে।
আচ্ছা, বৰপেটাৰ মানেদি তোমালোক বৰপেটাৰ আছে।
উম। বৰপেটাৰ আৰু ভিতৰত যায় সোমাই যাব লাগে মানে জাগা এইটো কামানে তোমাৰ কেনেকুৱা মানে আমাৰটো, আমাৰটো বহুতখিনি বহুত, বহুত জনে মানে লৈ থৈছে। যেনেকুৱা আমাৰ তাত লাইচেন্ঞ্চ আছে ন আমাৰ পৰা দলিল দি লিখি সিহঁত টোপ লৈকেনে কৰি আছে সিহঁত মানে থাৰ্টি পাৰ্চেট মান আমাক দিব লাগে। এনেকা টাইপৰ আছে বহুত কেইটা বৰ পেটাত বহুত কেইটা আছে এনেকুৱা আৰু আমাৰ যিটো মেইন হয় সেইটো হ'ল আমাৰ বামুণটাৰিত আছে।
আচ্ছা মানে তোমালোকৰ মানে বহুতটা আছে।
অ', অ', লাইচেঞ্চটো আমাৰ কাৰণে আছে কাৰণে সিহঁতে আমাৰ পৰা ল'ব পাৰে। লাইচেঞ্চটো অ', নহ'লে নোৱাৰি ন এইটো।
আচ্ছা আৰু কি বুলি কয় তোমালোক কৰ যিটো ট্ৰেভেল এজেঞ্চি মানে, মানে জাগাই জাগাই আছে কেইটামান। তাতে মানে তোমালোকে ঠা মানে কমিশ্বন পোৱা নেকি থাৰ্টি পাৰ্চেন্ট?
অ', সেইটো বাৰু কমিশ্বন দিবা লাগে।
এ তাতে মানে তোমাৰ কি বুলি কয় অ', তাতে মানে সেই ট্ৰভেল এজেঞ্চিৰ যিটো মাটি, যিখিনি মাট টি য'ত আছে আৰু মাটিখিনি
উম, উম, আমাৰ ৰিস্তেদাৰ হয়, আমি ভাড়া লৈছো এইটো।
আচ্ছা, মানে তোমালোকে সেমা হে ভাড়ালে আচ্ছা, আচ্ছা এনেকুৱা তোমালোকৰ আছে নেকি আৰু নিজ যা এনে মাটি চাতি হেৰিকৈ
অ আছে সেইখিনি আমাৰ বালুকুৰিটো মাটি আছে বহুতখিনি তাতে খোজো মানে বনাব খজাইছে হা কিন্তু সেইখিনি বজাৰ জাগা নহয় কাৰণে তাত নহলে মানুহ আহিছিলে ওপৰপৰা সেইবিলাক এম বি এ চ আহছিলে সেইবিলাক কলেজে নহয় ইয়াত নহব মানে ইয়াত। বজাৰ চজাৰ নাই ইমান ইমান সেইকাৰণে কাচ তোমাৰ তাত আহা প্ৰব্লেম হ'ব ন সেইকাৰণে মানে এইটো বজাৰ বনোৱা হ'লেই কাৰণ ভা়ৰা ল'ব লগা'ল নহলে আমাৰ তাত হয় আমাৰব ৰে হৈ গ মানে মান কাৰ চ হ থাকিব লাগে।
হম
সেইবিলাক বনাব লাগে। তাত চব বনোৱা হৈ গৈছিল তাৰ পিছত আকৌ তাতে বন ভাড়া ল'ব লগা
আচ্ছা মানে তোমালোকৰ মাটিত তোমালোক মানে ট্ৰভেল এজেঞ্চি বনোৱা হৈ গৈছিল কিন্তু এম বি আই মানে তোমালোকৰ পাৰ্মিশন নিদিলে কেণে
অ স অ জগাটো চেঞ্জ কৰিব লগা হ'ল।
অ আচ্ছা মানে তাতে লচ চচ হৈ গ'ল তোমালোকৰ
অ থলে ইমান কিবা কিবি বনোৱা হৈছিল তাৰপিছতকম ইমান হেৰি হ'ল তাৰপিছত অলব লাইচেন্ঞ্চৰ আনোতে বহুত প্ৰব্লেম
কি কৰিব লাগে মানে লাইেঞ্চ
লাইচেন্ঞ্চ এইটো তুমিও জানা গভমেন্ট কোনো এটা বিজনেচ কৰিো গভমেন্টৰ পৰা এটা লাইচেন্স লাগে সেইটো আনোতে মানে মই কেতিয় পৰা মোৰ দেউতা আৰম্ভ কৰিছিলো সেইটো মই যেতিয়া আহ মে বি তেতিয়া ফৰত আছিলো তেতিয়াৰ পৰা চাই আছো যে লাইচেঞ্চ লাগে লাইচেঞ্চ লাগে সেই তো কৰি কৰি মই ডিগ্ৰ্ গলো তেতিয়া পালে দেউতাৰ লাইচে অ ইমান কেইদিন ইমান দিনলৈকে ট্ৰাই কৰি আছিল জাগা দেখি, খাই আছিল এইটো সেইটো এইটো সেইটো কৰি আছিল আৰু
বা কোনো মানে লাই কোৱা বহুত মুস্ আৰু ন
বহুত মুস্কিলে দিয় আৰু খৰচটোো বহুত বেছি বহুত বেছি,
আচ্ছা মান এইবিল ধৰিোৱা এবাৰভেলেঞ্চাৰ বনোৱা তাৰপছ লাইেঞ্চ চেঞ্চ হৈ গ'ল। ঠিক আছে তাৰপিছত প্ৰফিট থাকে ন প্ৰফিট থাকোৰ পিছত
প্ৰফিট থাকে তাৰ পিছত ধ প্ৰফিট থাকিলও আৰু এক বছৰ েক্স দিবা লাগে ন ফিফটি থাউজেড কে
এক বছৰত ফিফট থউজেড টে্স দিব লাগে।
উম!
মানে কি মানে তোমাৰ তোমাৰ মানে ট্ৰেভেল এজেঞ্চিটো হয় লাভ বা প্ৰফিট হওক, ল হ বা দিব লাগিব
টেক্স টো মাহত অ কি কয় বছৰত দিবই লাগিব, সেইটো অ সেইটো মানে নহলে লে তটো হেৰি হৈ যাব আমাৰ বন্ধ হৈ যাব তেতিয়ালৈকে নিদিব।
মান এনেকা নহয় নেকিৰি লোৱা ট্ৰেেল এেঞ্চি ধৰি লোৱা এতিয়া তোাৰ মানুহু বেছি আছেতিয়া টক্স দিল মানু কমিলে টে্টো কমি যাব লাগে ন বস্তুত
মানুহ কমি নাযায় কাৰণ মানুহিন বাঢ়ি যায় তটো তোমাৰ অ হেৰিৰপৰত ডিপেণ্ড কৰে। আমাৰ কি কয়? যদি তোমাৰ আ ধৰি লোৱাও যেনেকুৱা লকডাউন আছিল ন লকডাউনত গাড়ী কৰ'বাত যাব নোৱাৰে। এনেককা াই হ'লে আমাৰ বিজনে বন্ধ হৈ যাব। কাৰণ তেতিয়া মানুহজন ক'তো নাযাব অ ডাউন হৈ যাব এনেকুৱা চিচুৱেচন নহলে এনে নৰ্মেল মানুহ থাকে সদায়।
তাকে নেকি?
উম!
আচা মান আৰু তোমাৰোক যিটো ্ৰেভেল এজেঞ্চি আছে মানে। এটোয়া মানে কি কিমান মানে তাৰে মা সেই কিন্তু ব ডাঙৰ লাগিবান তাত সব গাড়ীাডী থাকে ন
অল ন কিয়তে, হেল্ল' হেল্! শুনা পাইছে নে অ অ পাইছো মই কৈছো মই কৈছিলো যে ইমান ডাঙৰ গা মাটি নালাগে। কাৰণ গাড়ী এটা টাইমিং থাকে ন' যে এইটো সময়ত এইটো গাড়ী উলাই যাব এইটো গাড়ি আৰু আহিব এনেকা টাইমিং থাকে লাইন বাই লাইন। ত' সেইটো কাৰণে ইমান-ইমান সেই ই নালাগে।
অ মানে এখন গাড়ীত যাব এখন গাড়ীত আহিব এখন গড়ী যাব এনেকা
অ এনেকা এনেকা হৈ থাকে ননষ্টপ।
এ তোমাৰ যিটো এজেঞ্চি এজেঞ্চি আছে
উম ধৰি লোৱা তোমাৰ অ দছটামান বাছ আহি যাব আৰু ফৰ উইলাৰ তোমাৰ ছয়টা সাতটা মান আহি যাব।
অ যাতে তাত ভালেখিনি জেগা আছে তে। দছখন বাহান আতেতো মানে তোমাৰ ধেমালি জেগা নহয়!
অ এইখিনি জাগা মানে দেখাবই লাগে ফাৰ্ষ্টত যেতিয়া এম বে চেম বে আহে ন তেতিয়া এইখিনি আ তোমাক দেখাব লাগিব যে এই ইয়াতকে বেছি আছে ক'ব গ'লে, নহ'লে ইয়াতে চাইকেনে ৰিজেক্ট মাৰি দিব।
বাচ, এইটো এড ভি আই বত বহুত ষ্টিক থাকে ন?
অ, সিহঁতে বহুত ষ্টিক থাকে ন
তাকেতো, ভালে দিয়া তুমি কি বুলি কয়, ভালকে, এনে পিছত তুমি এইবিলাকৰ আইডিয়া চাইডিয়া আছে নে নাই? মানে ট্ৰেভেল যদি তোমাক চলাব দিয়ে
অ, এইখিনিয়ে আছে তো, মোৰ দেউতাহঁত তই যেতিয়া কাম চাম কৰিছে সদায় মোক ওচৰত লৈ দেখাই দিছে, কেনেকা কি কৰবা লাগে? কোনটো দি কি হয়? টিকেট চিকেট লিখাব অ', কেনেকা লিখিব লাগে? তাৰপিছত কেনেকা কাষ্টমাৰ হেণ্ডেল কৰিব লাগে? চব কাই থৈ গৈছ
মানে এইবিলাক চব শিকাই থৈ গৈছে। তোমাৰ দেউতাই, উম, ভালে দিয়া সেইবিলাক সিকি থোৱাতো ভাল বুজি পাইছা, পিছত, পিছত পিছত কামত আহি কিব কাৰণে এনেকা এইবিলাক বিজ এইটো এটা, এইটো এটা বিজনেছৰ ন'লেজ হয়। যিমান যি নহওঁক বিজনেছৰ ন'লেজ থাকিব লাগে, তুমি যিমান নকৰে কিয় প্ৰেক্টিকেল ন'লেজ আৰু থিয়'ৰি ন'লেজ ডিফাৰেন্ঞ্চ থাকে। তোমাৰ যিটো দেউতাই তোমাক বুজাইছি সেইটোতো প্ৰেক্টিকেল ন'লেজ দিছ জানো। মানুহ এটা ওচৰত বুজাই আছে তুমি, টো সেইটো সেনেকুৱা টাইপৰ ন'লেজ হোৱাটো মানে বহুত দৰ চাৰে
সেইটো আমাৰ ন'ৰ্মেল লাইফত এনেই দৰকাৰ হ'ব চাবা।
অহ, আৰে তুমি যিকোনো বস্তুৱে শিকাকে, যিকোনো বস্তুৱে নোলোৱা কিয় তোমাৰ চব বস্তু দৰকাৰ হয়ে টাইমত। সময়ত দৰকাৰ হয়, ত' সেইকাৰণে যিমান পাৰে সিমান, যিমান পাৰে সিমান শিকিব ট্ৰাই কৰিব লাগে চব বস্তু আৰু বুজি পইছা, তোমালোকৰ ট্ৰেভেল এজেঞ্চ
অহ, এতিয়া ঠিক-ঠাক চলি আছে।
মানে কেইখন আছে তোমালোকৰ
বৰ্তমান আমাৰ চাগে পাচটা আছে। মানে লোৱা পাচটা আছে। যেনেকুৱা আমাৰ বাউণ্ডাৰী, বাউণ্ডাৰী সেইটো বেলেগ সেইটো অৰিজিনেল যিটো হয় ত, সেইটো লগত বেলেগতো কম্পৰে ক'ব নোৱাৰি। এতিয়া আৰু বেলেগ কলগাছিয় এটা আছে, বৰপেটা চাইদৰ এটা আছে আৰু আমাৰ বালিকুৰি সেই চাইডৰ এটা আছে এনেকাত পাঁটা মানেগা জেগা জেগা দি থোৱা আছে।
অহ, মানে পাঁচজকা মানত আছে আৰু। আৰু তাৰে তোমালোকৰ জিটি ট্ৰেভেল এজেঞ্চি আছে। মাইনলী তোমালোকৰ সেই ওচৰে পাজৰে আছে মানে। মানে এখনৰ ওচৰে এখন আছে মানে। মানে যেই কেইখন তোমাৰ ট্ৰেভেল এজেঞ্চি আছে আৰু তোমালোকৰ পাঁচখন মান আছে যে। মানে তাৰে, তাৰে মানে এভৰেজ ডিচটেন্স কিমান মানে তাকলৈ যতে ইমান
অহ, তোমাৰ যে তোমাৰ বাউণ্ডাৰী তাৰ যদি কলগাছিয়ৈকে আছে সেইটো হল সাত কিলোমিটাৰ তাৰ পিছত আৰু বৰপেটাতো তোমাৰ ধৰি লোৱা এনেককা পোন্ধৰ কিলোমিটাৰ হ'ব। এনেকা মানে তোমাৰ বিশ কিলোমিটাৰৰ ভিতৰত ওচৰতো এনেকুৱা টাইপৰ।
আত্ছা। ঠিকে আছে দিয়া ভালে আছ তুমিে শিকা শিকা কৰা শিকি থিকি লোৱা বস্তুবলাক তোমাৰ কামত আহিব ফিউচাৰত উ দিয়া ঠিক আছে ময় এতিয়া ডিউটি কৰ কাম কৰো দিয়া ঠিক আছে, দিয়া দে অ হ'ব দিয়া, অ।